হেল্ল' উম।
কোৱা।
কি খবৰ?
মোৰ খবৰ ভালেই, তোমাৰ?
ৰধি আছোঁ আৰু ইমান দিনৰ মূৰত ফোন কৰিলা।
তাকে প্ৰথম কলটো কৰিলো তুমি কাটি দিলা নেকি?
কাটা নাছিলো তোমাৰ এইটো অ কিবা হৈছিলে মোৰ তোমাৰ মোবাইলটো বেয়া হৈছে বোলা কলটো তোমাৰ অ এইটো কাণেক্ট হোৱা নাছিলে।
অহ।
বাকী কেনেকুৱা খবৰ খাতি?
খবৰ খাতি ভালেই, তোমাৰ?
চলি আছো লাহে লাহে কাম বনো নাই এনেকুৱা একো, তোমাৰ?
অহ, মই এই পুখুৰী পাৰত বহি আছো।
কাম বন?
কাম বন নাই কৰা নাই তেনেকে ঘৰতে ফাৰ্ম আছে যে মোৰ।
অ এতিয়া তোমাৰ কাম বন বাকী কিবা প্লেনিং আছে ন নাই কৰাৰ?
প্লেনিং তেনেকুৱা নাই মই বৰ্তমান তোমাৰ আমাৰ ইয়াৰ জিমৰ জিম ট্ৰেইনাৰ হিচাপে কৰি আছোঁ। আৰু ঘৰত মোৰ হাঁহৰ ফাৰ্ম আছে হাঁহ আৰু মই মাছ পুহি আছোঁ মানে।
মাছ মানে মৎস্য পালন।
মৎস্য পালন।
এই তোমাৰ হাঁহ যে পোহা যে এইটো হাঁহটো মানে মাংসটো বেচা নে নে লগত ডিমো বেচা
নাই নাই হাঁহ গোটা হাঁহ তাৰপিছত তোমাৰ ডিমটো মই বেছিভাগ নেবেচুৱে কাৰণ মই আকৌ সেটোপা ৰিপ্ৰডাকচন কৰো যে
উম কি আছে তোমাৰ উম কোৱা
তুমি কি কৰিম বুলি ভাবিছা
তাকে মই চাওঁ কি কৰো মই একো বিচাৰিয়ে পোৱা নাই
আচ্ছা কিবা পঢ়ি আছা নেকি এতিয়া
এতিয়া বাৰু পঢ়া নাই বাৰু
অঁ
হেৰি তোমাৰ মোৰ এটা ডাউট আছিলে
উম
এই তুমি যে এইটো অ উম হাঁহটো যে বেচা যে
উম
সেইটো তুমি ডাইৰেক্ট মানুহক বেছা নে নে তোমাৰ কোনোবা ডিলাৰ আছে ন ত তাকে বেচা সদায়
নাই নাই ডিলাৰ নাই মোৰ যোনে তোনে লৈ যায় যোনে হাঁহৰ বিজনেচ কৰি থাকে ন এতিয়া বেপাৰী বিলাক আহে যে
উম
সেনেকে হাঁহ বেপাৰীক বিকি কও
এ ফনটো চাইলেণ্ট কৰি লোৱা বুইছা
এক চেকেণ্ড ৰখা
হেল্ল'
অ এতিয়া কোৱা হেল্ল'
উম এতিয়া তো এতিয়া তোৰ তোৰাই নাথাকে আৰু
উম
বাকী তোমাৰ অ এইটো যোনটো হাহঁটো যে হয়
হঅ
অ সেইটো মানে কেনেকে পোহা তুমি
কেনেকে পোহা ডাইৰেক্ট ফাৰ্ম আছে মানে মোৰ
বা পানী মানে পুখুৰীত এৰি দিয়া নে
নাই নাই পুখুৰীত মই এৰো এক টাইমে এৰো মৰ্ণিং টাইমত পুখুৰীত এৰো তাৰ পিছত আকৌ হাঁহ গৰালতে বন্ধা থাকে
তাকে ময়ও ভাবিছিলোঁ তাকে ময়ো ভাবিছিলো তোমাৰ হাঁহটো পুহিব লাগে কিবা এটা পুহো মানে তেতিয়া নিজৰো এটা ওলাই থাকে ন পইচা এটা
সেইটোৱে তুমি মই এতিয়া চোৱা মোৰ এতিয়া ফাৰ্মত টোটেল আঠশ নশ ওচৰা ওচৰি হাঁহ আছে
ঠিকে আছে তেন্তে তোমাৰ কিমান ওলাই এনে বছেৰিকা বছৰি আই কিমান ওলাই
বছৰি বাদ দিয়া মাহতে মোৰ ষাঠি সত্তৰ হাজাৰ টকা ওলায়
ঠিকে আছে দেখোন তনো ময় মানে বলা বৈ চাওক পোহিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া পুখুৰী লাগে ন ইমান মাটি নাই মানে মোৰ লগত
পুখুৰী নহ'লেও হয় তুমি ঘৰতে পুহিব পাৰা পুখুৰী কিয় লাগে তোমাৰ
আ হাঁহক বোলে আকৌ তোমাৰ পানী লাগে নহ'লে বোলে বেমাৰ চেমাৰ লাগি মৰি যায়
কোনে কৈছে তুমি একটাইম তিৰপাল আছে নহয় তিৰপাল পাৰি পানী দি পেলাই তাহাতক গা চা ধুৱাই পেলাই আকৌ বন্ধ কৰি দিয়া সেটোৱে তেনেকে কৰা
তেনেকেও পাৰি ন' বাকী দানা-চানা কি খোৱা?
দানা মোৰ কিনা দানা থাকে।
কিনা দানা ন' এইটো তোমাৰ অ' ধানৰ যে মিলত পাই যে ভুচি নে কি সেইটো কিনা ন'?
সেইটো নহয় মোৰ তোমাৰ এইটো তোমাৰ কি বুলি ক'ম এতিয়া বইল হাঁহৰ দানা বেলেগে কিনিব পাই। পঞ্চাছ কেজি বস্তা তোমাৰ পঁচিছশ টকা পৰে।
উম।
সেইটো মানে কিবা এক্সট্ৰা ব্ৰেণ্ড আছে ন'?
অ', সেইটো মানে চব মিক্স থাকে মানে তোমাৰ গুমধান গেহু তাৰপিছত এনেকে ধানৰ এনেকে চব মিক্স মানে। যেনেকে তোমাৰ ব্ৰইলাৰ দানাটো মিক্স আছে, ব্ৰইলাৰ দানাৰ নিচনা চছেম হয় মানে।
ছেম ন' তাকে মোও ভাবি ছিলো এতিয়া তোমাৰ মাছত বেছি প্ৰফিট হয়নে নে হাঁহত?
হ, ক'ব গ'লে দুইটাতে প্ৰফিট আছে। কিন্তু মাছটো ধৰ অলপ হাঁহত বেছি আছে।
হাঁহত বেছিছে ন' মানে হাঁহটো কষ্টও বেছি।
কষ্ট কি কষ্ট তেনেকুৱা একো কষ্ট কৰিব নালাগে খালি তুমি দিনটো এবাৰ এক টাইম এৰিলা দানা দিয়াত তিন টাইম আৰু বাছ চাফা চাফা কৰি থাকিলে হ'ল বাকী একো নাই।
চফা নকৰিলে তোমাৰ বেমাৰ লাগি যায় ন' হাঁহ কেইটা?
উম, বেমাৰ লাগে ভেকচিনটো খুৱাই থাকিব লাগে।
অ', সেইটো তোমাৰ মই কোৱা শুনিছিলোঁ সৰুতে বোলে কিবা বেজি দিব লাগে।
নাই মই বেজি দিছো মানে মই ডাইৰেক্ট ভেকচিনটো খুৱওাহে ঔষধ ডাইৰেক্ট মানে পানীত মিক্স কৰি খোৱা হয় মোৰ।
উম। এই তোমাৰ এই বেপাৰী বিলাক যে আহে যে ৰং বিৰংগী তোমাৰ মুৰ্গী বিলাক আনে যে সৰু সৰু মুৰ্গী পোৱালিবিলাক।
উম।
সিহঁতে তোমাৰ ই দানা এটা হৈছে সৰু বিশ টকা লয় হাল আহ হালধীয়া কালাৰৰ। আজিলৈকে তোমাৰ সেনেকুৱা মই বহুত কিনিলো হা তোমাৰ দহ পঞ্চাশটামান কিনিলোঁ। আজিলৈকে তাৰপা এটাও নাবাছিল আজিলৈকে।
নাবাছিল ন' মই মাজতে তোমাৰ সোণালী বুলি কয়।
অ', সোনালি মুৰ্গী অ'।
অ', মোৰ ঘৰত আছে এশ বিশটা আছে মোৰ।
সেই ডিমটো বোলে বহুত দাম সোনাৰী মুৰ্গীৰ।
আহ তেনেকোৱা নহয় আৰু এইটো দেই মুৰ্গীটোৰ দাম তোমাৰ কমেই, তুমি কিমানকে কিনা?
মই সোণালি মুৰ্গী কিনা নাছিলো মই তোমাৰ এই ৰং-বিৰংগী মূৰ্গী খিনি আহে যে দে
অ' ল, সেই ৰং-বিৰংগী মুৰ্গীটোকে সোণালী মুৰ্গী বুলি কয়।
সেইটোকে কয় নেকি?
অ', সেইটোকে কয়, তুমি কিমান দি কিনিছিলা?
এই মই কমতে পাই গ'লো। পঞ্চাশ টকা যোৰা সৰু সৰু পোৱালি অ', একদম সৰু সৰু। পঞ্চাশ টকা যোৰা।
আচ্ছা ঠিকে আছে, মই বাৰ টকাকৈ আনো এক পিচ।
এই মজা আছে দেখোন, এতিয়া মানে কি জানা তুমিতো অ, মানে বজাৰৰ পৰা কিনি আনিছে, আমাৰ ঘৰত দি গৈছে পুৰা।
তেনেকে সহঁতে বেপাৰীয়ে বিক্ৰী কৰে সিহঁতে তোমাৰ বাৰ টকাকে কিনি আনে।
লাভে আছে দেখোন।
উম, সিহঁতে বাৰ টকাকে কিনি আনি তোমাৰ বিশ টকা পঁচিশ টকাকে বিক্ৰী কৰে।
সিহঁতে ঘৰত আনে, পোহে অকমান মানে ৰাখিব লাগিব ন'।
নাই চেল হৈ যায়।
ঠিকে আছে সেইটো, কিন্তু মানে কি জানাই এনেকুৱা লাগে যে তুমি ঘৰতে পঢ়িলা, তাৰ পিছত তুমি অ', বেছি দিলা তোমাৰ ইনকাম টো উলাই থাকিল না, ঘৰতে বহি- বহি।
সেইটো মূৰ্গী বেছি দাম নাই অ, সেইটো মূৰ্গী মই চাৰিশ টকা হৈ গৈ কেজি আৰু।
মাজতে এবাৰ হৈছিল ৰ'বা। কিবা এটা দেশত কিবা এটা হৈছিলে। তাৰপিছত তোমাৰ মুৰ্গীৰ দাম বহুত কমি গৈছিলে। এটা বেমাৰ আহিছিলে হ'বলা।
এ বেমাৰ আহিছিলে বেজি দিয়ে যে।
উম, ত' বহুত কমি গৈছিলে। তোমাৰ কেজি হিচাপত যে বেচে ব্ৰইলাৰ মুৰ্গী যে।
উম।
কেজি তোমাৰ পঞ্চাশ টকা নে, চল্লিশ টকা এনেকুৱা পৰি গৈছিল তললৈ।
এই বেমাৰী মুৰ্গীৰ কাৰণে তেনেকে বিক্ৰী কৰি আছিলে।
সেইটোৱে তোমাৰ। বহুত চাগে লোকচান হৈছে, মানুহবিলাকৰ। এই অ' সেই তেতিয়াটো বহুত হেৰি আছে না। কিবা- কিবি এতিয়া যদি কিবা আহি যায়, তেনেহলে কিবা হ'ব চাগে আৰু। মই এটা অ' শুন না। তুমিটো মানে মাছ বেচা ন? অ, তোৰ মোৰ মানে এটা ডাউট আছে মাছৰ কাৰণেও হা।
উম।
এটা মানে কিউ কি এটা আছে যে, মাছৰ কিবা বেমাৰ হয় নেকি আকৌ?
মাছৰ তেনেকে বেমাৰ তোমাৰ হোৱা নহয়গৈ মানে। হয় ধৰা, ভালকে অক্সিজেন নাপালে মৰি থাকে, বেছি ধৰা অভাৰ হৈ গ'লে মাছ
উম, উম।
তেনেকে হ'লে তোমাৰ দুই এটা মৰেগে বাছ, এনেকে বেমাৰ আজাৰ নহয় তেনেকে।
তেনেকে মুৰ্গীৰ ধৰা বেমাৰ হৈ পিনে মৰি যায়। সেনেকা যে একো নাই ন' মাছৰ?
তেনেকুৱা নাই একো।
তেতিয়াহ'লে মাছৰ দেখোন ভালেই দেখোন।
উম, কিন্তু মাছটো টাইম লাগ ন' ডাঙৰ হওঁতে দানা দি থাকিব লাগে। মোৰ মই দানাও দিওঁ, আকৌ হাঁহো আনে যে হাঁহৰ তোমাৰ লেতেৰাটোও খাই।
উম, মোৰ মাত, অ, মোৰ মাতটো গৈছে নে ভালকৈ?
উম, ভালকে আহিছে।
উম, উম। তোমাৰ হেৰি মাছৰ এতিয়া যে অ, মাছে যে কণী পাৰে যে
উম।
ত' সেইটো দিনতো চৰকাৰে তোমাক মাছ বেচা বন্ধক, মানে মাছৰ কণী মানে থাকে ন ত' সেইটো কাৰণে মাছ মাৰা বন্ধ কৰি দিয়ে। মানে প্ৰাইভেট চেক্টৰতটো সেনেকুৱা নচলে ন যেতিয়াই মাৰা তুমি।
নাই- নাই তোমাৰ সেইটো এটা নিয়ম থাকে। যেতিয়া মাছে দিম পাৰে ন, তুমি নিজে গম পাবা মানে।
ত', সেইটো মানে তোমালোকে নাম্বাৰ আনে নিজে?
না আমাৰ নহয়, সেইটো মানে যেতিয়া দিম পৰে, এই মেটেকাৰ তলত তোমাৰ সেই মেটেকাটো চাইড কৰি দিয়া হয়। য'ত মানে মেটেকা ডিম থাকে দাঙি-দাঙি চোৱা হয় যোনটো তলত ডিম আছে সেইটো এক্সট্ৰাকে নেট লগাই এটা চুকত মানে পুখুৰি দি থৈ দিয়া হয়, মানে বেলেগ মাছে খাই দিয়ে মানে।
মই আজি গম পালোঁ এইটো কথা। মই ভাবিছোঁ কিবা এটা কৰিম। এনেই আৰু কিবা আইডিয়া আছে নেকি তোমাৰ মাঠাত? এনেকুৱা ধৰা কৰিব পাৰা বেছি মাটি নালাগে অলপ মাটিতে চলি যোৱা।
অলপ মাটিত কৰিব হ'লে তুমি হাঁহ-হাঁহ, মুৰ্গীকে কৰা। লোকেল মুৰ্গী আনা, লোকেল মুৰ্গী পোহা।
ত আমাৰ ইয়াত তোমাৰ মানুহ উম আমাৰ ইয়াত তাতে মানুহ এঘৰ আছে তাত তোমাৰ সিহঁতে এগাল ছাগলী পোহে।
অঁ! ছাগলীতো পুহিব পাৰা।
অঁ! সিহঁতে তোমাৰ ধৰা এবছৰত বেচে একদম পুৰা গোট মাৰি বেচে। পাঁচ, ছয় লাখ টকা পাই যায় এবাৰতে।
অঁ! ছাগলীত লাভ আছে, ছাগলী তুমি ঈদৰ সময়ত বিক্ৰী কৰিব পাৰা এতিয়া।
উম! সেইটো তোমাৰ চলে তেতিয়া ন', পইচাও পাই কিছু-কিছু।
উম! তেতিয়া তোমাৰ এটা ছাগলীয়ে তোমাৰ বিছ, ত্ৰিছ হাজাৰ যায়গে। মানুহেটো লাখত কিনে তেতিয়া ছাগলী।
লাখ টকীয়া ছাগলী।
উম, আছে এটা। সেইটো আকৌ আমাৰ ফালে কোনো নাই।
অ! এই হেৰি ৰাম ছাগলীটোৰ দাম বেছি ন?
ৰাম ছাগলী দাম বেছি কিন্তু যিটো মানে তোমাৰ হেৰিত যায় ঈদৰ সময়ত যায় সেইটো ৰাম ছাগলী নহয়। সেইটো বেলেগ, সেইটো বেলগ বিধ আকৌ।
অ! এই বজৰংগী ভাইজান নামৰ চিনেমা এখন আছে ন' তাত যে দেখাই ছাগলী খিনি একদম ওখ-ওখ।
সেইটো এই মাজে তোমাৰ চলমান খানে ছাগলী কিনিছিলে কিমান আছিলে জানা, পঁচিশ লাখ টকা দি কিনিছিলে।
এই বাপৰে সেয়া ছাগলী
সেইটোৱেই সেইটো ছাগলী দাম আছে মানে।
মই এটা কথা মানে বুজি নাপাওঁ আমি পঁচিশ লাখ, পঁচিশ লাখ টকীয়া ছাগলী খাম কেনেকে সেই?
সেইটোৱে কথা যাৰ টকা আছে তাৰ টকা আছে আৰু ওৰাবলে কেনেকে লাগিছে আৰু কি লাগিছে এইটো কোৱা।
বছ খাব পালেই হ'ল আৰু।
উম! কথা বুজিছা যিটো আমাৰ কাৰণে সেইটো পঁছিশ লাখ নিব নহ সিহঁতৰ কাৰণে সেইটো পঁচিছ টকা।
সেইটোৱেই সেনেকে কষ্টও কৰিছে, ইনকাম কৰিছে।
সেইটোৱেই।
যিমান ইনকাম কৰিব, সিমানেই
এয়াই ইনকাম কৰি আছে, ওলাই আছে।
এই ম উম! মই তোমাৰ ইউটিউবত এটা ভিডিঅ' চাইছিলো তাত কৈছিলে পইচা বেছি হৈ গ'লে ন ত পইচাৰ মূল্য তোমাৰ নোহোৱা হৈ যায়।
সেইটোৱে হৈছে। আকৌ যেতিয়া কমি আহিব ন, মানে পইচা নোহোৱা হব ন তেতিয়া গম পাব মূল্যটো।
সেইটো এতিয়া কিছুমান চাবানা মানুহবিলাকে একদম পুৰি কেনেকে খৰচ কৰে।
উম!
এতিয়া দেৱালীয়ে হওক, পূজা হওক একদম লাখে-লাখে টকা খৰচ কৰি দিয়ে। কিছুমানে তোমাৰতো উম উ উ, কিছুমানে এইটো উৎসৱৰ নামত মানে একো সেনেকুৱা কৰিবই নোৱাৰে।
উম চবে নোৱাৰে ন চবৰে লেভেল মেইনটেইন কৰিবলৈ।
সেইটোৱেই তেতিয়া নিজৰ মতে চলিলেই হ'ল আৰু বেলেগৰ মতে চাই পিন তুমি নিজৰ উৎসৱ পালন কৰিব যোৱা তুমি দেউলীয়াই হবা গৈ পিনে।
টি টাক আহ সেয়াই এয়া তুমি যিমানটো তোমাৰ খাদ্য আছে সিমানটো কৰিব লাগিব আৰু
সেইটোৱে কৰি থব লাগিব আৰু কি কৰিবা।
উ উম উম উ উ।
বাকী এনে যে চব ঠিক ঠাক।
চব ঠিকে আছে এতিয়া এই লগৰ কেইটামানক মাতিছিলো মাছ মাৰিব পেলাই আহে বোলে।
উম উ উ, এতিয়া মাৰিবা ইমান সন্ধিয়া।
সন্ধিয়াই মানে আমাৰ পথাৰত মাছ হৈছে এবাৰ।
উম উম উ উ, ঠিকে আছে দিয়া হ'ব মই তোমাক ওচৰে কল কৰি আছো দিয়া।
উম উ উ, ঠিক আছে বাৰু।